হেল্ল'
নমস্কাৰ
হয় হয় নমস্কাৰ নমস্কাৰ জনাব মই এনেই গান শুনি আছিলো ৰবা তুমি
মই ময়ো তেনেকে এনে গেম খেলি আছিলো বাৰু
অ অ ক'তো যোৱা নাই ভ্ৰমণ কৰিব
ভ্ৰমণ তেনেকে ক'তো যোৱা নাই আপুনি গৈছে নিকি
মই ও যোৱা নাই ৰ'বা এনে গাঁৱত গৈছিলোঁ
অহ
অ অ এই ভ্ৰমণ বোলা বস্তুটো আচলতে আমি যে সৰু কালত যে গৰম বন্ধ যে দিছিল তাৰে পৰা অ হা যেন লাগে ন
অ সেই এতিয়া গাঁৱৰ ল ল'ৰা ছোৱাল ছোৱালীৰ বাবে ভ্ৰমণটো মানে সিহঁতি ভ্ৰমণ কৰি ফুৰে এতিয়া মই চহৰীয়া অলপ মই চহৰত থাকো সেইকাণে ভ্ৰমণ বস্তুটো অলপ মোৰ কাৰণে গৰম বন্ধতে হয় আৰু এনে নহলে সময় নাপাওঁ
অ অ মানে কৰ্ম জীৱনত ব্যস্ত হৈ থকা যায় আৰু
অ পঢ়া শুনা বিভিন্ন কৰ্ম থাকে সেইবোৰত ব্যস্ত হৈ থকাৰ মাজত ভ্ৰমণৰ কাৰণে সময় ওলোৱাটো অলপ টান হৈ যায়
অ অ এতিয়া তুমি মানে ক'ত ক'ত গ'লা এতিয়ালেকে ভ্ৰমণত
ভ্ৰমনত তেনেকে মই অসমৰ যদি কোৱা যায় অসমত মই আহ উজনিৰ ফালে গৈছো নামনিৰ ফালে গৈছো আহ কিন্তু মই এই ডিমা হাচাও তাৰ পিছত কাৰ্বি আংলং সেইফা তুমযাং নহয় তাত মই যোৱা নাই তাত মই যোৱা মোৰ লগৰবোৰৰ লগত প্লেন বনাই আছোঁ বাৰু। এইবাৰ যাম বুলি ভাবিছোঁ। অ আৰু তুমি ক'ত ক'ত ভ্ৰমণ কৰিছা।
মই বাৰু অসমৰ ভিতৰত তেনেকে ইমান যোৱা নাই বাৰু নগাঁও গৈছিলোঁ। আৰু গোৱাল। পাৰা গৈছোঁ বাকী তোমাৰ অসমৰ বাহিৰত মেঘালয় গৈছোঁ। তাৰপিছত নাগালেণ্ড অৰুণাচল হয় হয় মেঘালয়। টো বাৰু আজিকালি যোৱাই যায় গুৱাহাটীৰ মানুহবোৰ তাৰপিছত। নাগালেণ্ড গৈছোঁ অৰুণাচল গৈছোঁ আৰু ইফালে কলিকতা গৈছিলোঁ যোৱা মাৰ্চত।
অ মানে অসমৰ বাহিৰত যদি ৰাজ্য কোৱা যায় কলিকতা কি ৱেষ্ট বেংগল। গৈ পাইছে আপুনি।
ৱেষ্ট ৱেষ্ট বেংগল গৈছিলোঁ হয় হয় আৰু পশ্চিমবংগত গৈছিলোঁ হয় আৰু। মানে এক মাহ আগত ভূটানতো গৈছিলো এবাৰ।
অহ অসমৰ মানুহৰ ভাবে চাগে আন্তৰাষ্ট্ৰীয় যদি ভ্ৰমণৰ কথা কওঁ। ভূটানে চাগে ওচৰত। ভূটান নেপালে হে মইও ভূটান আৰু নেপালতে গৈ পাইছোঁ।
হয় হয় হয় অ ভূটানত ভাল লগা ভূটানৰ ভ্ৰমণটোত ভাল লগা। অনুভৱ কি আছিল তোমাৰ।
ভূটানৰ ভ্ৰমণত ভাল লগা অনুভৱ অহ। তাৰে এইবোৰ। বুদ্ধিষ্ট আহ আপুনি বুদ্ধিষ্ট মন্দিৰ কওঁনে কি কওঁ। এইবোৰ বহুত তেনে বিভিন্ন বুদ্ধিষ্ট মন্দিৰ। তাৰপিছত মংস মংসবোৰক দেখা পাওঁ। তাৰপিছত বিভিন্ন সিহঁতৰ। হ সংস্কৃতি বেলেগ আমাতকৈ অলপ। তাৰ মানুহৰ আৰু মই দেখিছোঁ দেশ। খন খুব বেছি পৰিষ্কাৰ হয় মানুহে বেছি জাবৰ-জোথৰ। জহয় যতে ত'তে পেলাই নথয়।
অঁ প্ৰদূষণমুক্ত আৰু।
অ শিকিবলগীয়া বহুত আহ কথা আছে। ভূটানৰ পৰা আৰু মানুহবোৰো সা। ধাৰণ আৰু বহুত শান্তিৰ দেশ বুলি ক'ব পাৰি। কাৰোঁ লগত একো অ। আপোনাৰ কেনে অভিজ্ঞতা আছিল ভূটান ভ্ৰমণ কৰোঁতে।
অ মোৰ তোমাৰ লগতে একেই বুলি ক'ব পাৰি আৰু। তোমাৰ পৰিৱেশ মানে প্ৰদূষণমুক্ত পাইছোঁ তোমাৰ দৰে আৰু। লগতে সেই আৰু তোমাৰ ডিচিপ্লিনটো পাইছোঁ বহুত। আৰু বজাৰ বজাৰবোৰ হয় হয় বজাৰ বোৰ ঘূৰিও ভাল লাগিছে।
অ আৰু অসমৰ পৰা বেছি নদী আছে অ। পাহাৰ আছে নদী আছে আৰু অসমৰ পৰা বেছি দূৰ নহয় সেইকাৰণে। নে আৰু অলপ সহজ অসমৰ মানুহৰ বাবে যোৱাটো।
হয় হয় অসমৰ মানুহৰ কাৰণে যোৱাটো অলপ সহজ হৈ পৰে আৰু। আৰু তোমাৰ এটা বস্তু ভ্ৰমণৰ পৰা আহে যে মানসিক শান্তি এটা পায় আৰু।
অ মানসিক শান্তি এটা পায় আৰু ভ্ৰমণ কৰি থাকিলে মানে শিকিবলৈ বহুত বস্তু পায় মানুহে। ঘৰত বহি জন্তু কেতিয়াও মানে আৰ্জিব নোৱাৰে মানুহে।
হয় হয় হয় একদম ঠিক কৈছে আপুনি আৰু লগতে মানে ভ্ৰমণৰ পৰা অভিজ্ঞতাও আহে আৰু যিটো ক'লে আ। আপুনি এইমাত্ৰ।
অহ আৰু। আপোনাৰ এনে এ।
উম কি ক'লে ডাঙৰীয়া। মানে ভৱিষ্যতত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি আৰু মানে ভাৰতৰ আন আন ৰাজ্যত বা আন দেশত যোৱা
প বিভিন্ন দেশত যোৱা খুব বেছি মোৰ আহ ইচ্ছা বা সপোন আছে বুলি ক জাগ্ৰত হৈছে ইউৰোপত ইউৰোপ খ খুব বেছি বেছি আপুনি ক আধুনিক হয় আৰু আধুনিক টা আছে কিন্তু তাৰে লগতে খুব বেছি পৰিষ্কাৰ আৰু তাৰ পৰা শিকিবলগীয়া বহুত আছে মানে ভাৰতৰ নিচিনা দেশ এখনক
হয় হয় হয় হয় আৰু লগতে শান্তিমূলকৰো মানে বিশ্বৰ ভিতৰত শান্তি শান্তিৰ দেশ বুলি ক'লে মানে ইউৰোপৰ মানে ভিতৰ দেশবোৰে আহে আৰু অ ইউৰোপ মহাদেশৰ দেশবোৰে আহে আৰু মানে ফিনলেণ্ডখনতো এক নম্বৰতে আছে
অ হেপিনেছ ইণ্ডেক্সত নেকি একদম সদায় ওপৰতে থাকোক
ওপৰতে থাকে হয় হয় আৰু জলবায়ু খুব ভাল তাৰে
অ জলবায়ু খুব ভাল অ প্ৰদূষণ বেছি নাই তাতে বায়ু প্ৰদূষণ জল প্ৰদূষণ আৰু মানুহৰ মানসিকতাও তাত ভালে খুব বেছি আপুনি ক'ব পাৰে নিজে গম পায় এই বস্তুটো যে জাবৰ জোথৰ জহে তহ পেলাব নালাগে
হয় হয় অঁ সেইবোৰ বস্তু মানে বহুত ধ্যান দিয়ে আৰু আৰু লগতে আপুনি পাহাৰীয়া অঞ্চল বা নিজৰা এনেকুৱা নদী এনেকুৱা পৰিৱেশ ভাল পায় নেকি প্ৰাকৃতি পৰিৱেশ
অ মোক প্ৰাকৃতিক পৰিৱেশ কব গলে বেছি ভাল পাওঁ মই আহ বেছি আধুনিক বা চহৰী পৰিৱেশবোৰতকৈ
হয় হয় মানে এতিয়া যদি আপোনাক মই দুটা দেশ কওঁ তাৰ ভিতৰত আপুনি কোনখন দেশক প্ৰথম ৰাখিব ভ্ৰমণ নিউজিলেণ্ড আৰু আপোনাৰ চুইজাৰলেণ্ড কোনখন মানে আপুনি প্ৰথম শ্ৰেণীত ৰাখিব
মই এতিয়া ক'ব গ'লে উম চুইজাৰলেণ্ডখন খুব বেছি দেখিছো মানে আ আমি দেখি থাকো চ ছইজাৰলেণ্ড বহুতানুহ গৈছে আৰু বহুত মানুহে কয় চুই চুইজাৰলেণ্ডখন বহুত ধুনীয়া আৰু হয়ো কথাাতটো কিন্তু মোৰ নিউজিলেণ্ড যোৱা খুব বেছি মন আছে কাৰণ নিউজিলেণ্ডত প্ৰথম কথা বেছি মানুহ নাই আৰু বহুত কম মানুহে তাত ভ্ৰমণ কৰিব যায় সেইকাৰণে এ তাত গৈ তাৰে অভিজ্ঞতা লবো লবলৈ মোৰ খুব বেছি ইচ্ছা যায়
ইচ্ছা যায় আৰু হয় হয় আৰু লগতে আপুনি হয় হয় মোৰো আছে মোৰ বাৰু এ ইউৰোপৰ দেশ মহাদেশখনৰ দেশবোৰ যাব মন যায় বাৰু কিন্তু তাত পইচা অলপ বেছি লাগে ত মোৰ মানে দক্ষিণ পূব ভাৰ দক্ষিণ পূব এছিয়াৰ ডগগখনত পোন প্ৰথমে যাব মন আছে
অ ভিয়ে লাউচ ভিয়েটনাম খুব ধুনীয়া এইবোৰ কাম্বদিয়া
কম্বোডিয়া হয় হয় আৰু সেনেকুৱা আৰু তাৰে অভিজ্ঞতা এটা ল'ব মন আছে হয় আৰু তাৰপিছত
এছিয়া মহাদ্বীপত যদি চাই চাব লগীয়া ঠাইত আহ জাপানখনো এখন খুব বেছি ধুনীয়া নীয়া দেশ মই কম যত আধুনিকতাৰ লগত নিজৰ সংস্কৃতি খিনিও মানুহে ভালকে ৰাখিছে
বজাই ৰাখিছে ঠিক কৈছে আপুনি আৰু তাতেও মানে আৰু সূৰ্যৰ পোন প্ৰথম সূৰ্যৰ কিৰণ দাঁতে বৰা বুলি জনা যায় নেকি জাপন দেশখনত
সেয় সূৰ্য প্ৰ প্ৰথম অ সূৰ্য প্ৰথম উদয় সেই দেশ খনতে হয়
সেই দেশখনতে হয় চাগে হয় হয় আৰু তাৰে সংস্কৃতিও বহুত ভাল লাগে আমি যিহেতু দেখিও আহিছোঁ তাতে ভ্ৰমণ কৰিলে এটা অভিজ্ঞতা পাম যেন লাগিছে আৰু।
কি?
মই যদি আপোনাক দুটা ভ্ৰমণৰ ইতিবাচক ক্ষেত্ৰ চাব দিওঁ, আপুনি কি বুলি ভাবে আপোনাৰ কিবা এনেকুৱা।
উম ভ-ভ্ৰমণৰ ইতিবাচক যদি অহ, অহ।
দিশ চাওঁ আৰু। তেনেহলে মানসিক শান্তিটো আমি
মানসিক শান্তিটো পাওঁ। আৰু, আৰু এনেক বিভিন্ন দেশ বা বিভিন্ন ঠাইৰ সংস্কৃতিকত থা বা ইতিহাসৰ কথাও আমি শিকিবলৈ পাওঁ। যোনবোৰ আমি ঘৰত থাকি ইন্টাৰনেটৰ যোগে যদি আমি লাভ কৰিব পাৰো। কিন্তু সেই তাতে নিজে গৈ নিজে অনুভৱ কৰাটো এটা অহ, সেইটো এটা বহু সম্পূৰ্ণ বেলেগ অহ' দিচ, দিচ অনুভূতি অহ।
হয়, হয়। হয়, একদম ঠিক কথাই কৈছে আৰু হয়। আৰু লগতে আপোনাৰ তাৰে যিটো কালচাৰৰ কথা ক'লে, সেইবোৰ মানে বা আপুনি অতীত কথা কলে মানে ইতিহাসটো ভ্ৰমণৰ লগত জড়িত বুলিয়ে ক'ব পাৰি আৰু। ইতিহাসৰ কথা জানিব পাৰি।
আৰু মানুহে যিমান কিতাপ পঢ়ি, উম।
হয়, হয়। কি ক'লে ডাঙৰীয়া?
মানুহে যিমান কিতাপত চাই লওঁক বা ইণ্টাৰনেটত চাই লওঁক। নিজে যেতিয়ালৈকে গৈ, গৈ নাচায় সেই ঠাই খনত, তেতিয়ালৈকে ভালদৰে বুজি না পাব।
বুজি নাপাব, একদম ঠিক কথা কৈছে। আৰু নিজৰ এটা, মানে দৃষ্টিকোণো দেখা যায় আৰু তাৰপৰা।
অহ'।
অহ' লগতে আপুনি যিটো অহ, মই শেষত যদি আপোনাক এটা কথা ক'ব যাওঁ যে ইতিহাস বুলি চাব গ'লে মানে আপোনাৰ ইজিপ্তট, সেইবোৰ দেশত বেছি অভিজ্ঞতা পাম যেন লাগে নে আপোনাৰ।
অহ' ইজিপ্ত-ইজিপ্তটো এখন এনেকা দেশ য'ত মোৰ যা ভ্ৰমণ কৰিবলৈ খুব বেছি ইচ্ছা যায় কাৰণ, সেইখন দেশত আপুনি জানে পিৰামিড আছে বহুত বেছি পুৰণি এইবোৰ, মানুহে সৃষ্টি কৰা আৰু, কেনেদৰে সৃষ্টি কৰিছিল সেই কালত সেইবোৰ খুব বেছি মানে, হেপাহ আছে মানে জানিবলৈ।
অহ', অহ' যেনে তাৰে ভূতত্বৰ বিষয়ে বহুত জানিব মন যায় নে মা মাটিৰ তলৰ যিবিলাক বস্তু আছে। হয়, হয়। হয়, হয়। সেইটো আমাৰ অসমতো শিৱসাগৰ বা
অহ' শিৱসাগৰত সেই শিৱসাগৰত ৰংঘৰ তলাত তল ঘৰ, কাৰেংঘৰ, তেনেধৰণৰ বহুত জেগা আছে আহোম সকলৰ। দ্বাৰা নিৰ্মাত, অহ, নিৰ্মিত। মৈদামবোৰ আছে চৰাইদেউ। মৈদাম আছে, তেনেদৰে অসমতো ক'ব গ'লে বহুত চাবলগীয়া ঠাই আছে। মাজুলী অহ, মাজুলীখন খুব। মাজুলীখন খুব বেছি
হয়, হয়। ময়ো গৈ পোৱা নাই বাৰু হয়। তাৰ যিটো মুখা শিল্প বিশ্বজুৰি শিক্ষাত এই মানে ভ্ৰমণৰ জৰিয়তে আমি চাব পাৰিম আৰু।
অহ' মুখা শিল্পতো তাৰ বিশ্ব বিখ্যাত, বিখ্যাত আৰু অহ, মাজুলীখন, মানুহে এতিয়া আৰু বেছি যাব লাগে কাৰণ লাহে লাহে মাজুলীখন কি সৰু হৈ গৈয আছে।
গৈ আছে হয়, হয়। পৃথিৱী, পৃথিৱীৰ বৃহত্তম নলীদ্বীপ ন।
অহ' বৃহত্তম নদীৰ দ্বীপ। সেই আৰু তেনেদৰে অসমত বহুত তেনে ঠা চাবলগীয়া ঠাই আছে। সেইকাৰণে মানুহে উম, কি কয় নিজৰ ৰাজ্য। ৰাজ্যখনো অলপ চাই ল'ব লাগে। বহুত ঠাই আছে পৃথৱীত বহুত চা ঠাই আছে। ভ্ৰমণ কৰিবলৈ, কিন্তু নিজৰ ৰাজ্যখনৰ কথাওঁ অলপ জানিব লাগে।
জানিব লাগে একদম ঠিক কথা কৈছা ঠিক আছে বাৰু ভাল লাগিল তোমাৰ লগত কথা পাতি
মোৰো ভাল লাগে আপোনাৰ লগত কথা পাতি ধন্যবাদ
অঁ ঠিক আছে দেই আকৌ পিছত কথা পাতিম বাৰু হা
অ অলপ পিছত কথা পাতু আপোন
ঠিক আছে বাৰু